অ
কি কৰি আছ।
এ আছো শুবলে লৈছো কি কৰিছ।
এ মই এনেই বোলো ইমান গৰম অকনমান ৰাস্তা লকে ওলাই আহিছো তই। শুবলে ললিয়ে নে এতিয়া।
এ কি কৰিবি ললো আও গা চা ভাল নহয়।
অ কিবা হৈছে।
হৈছে অ,
অ অ তাকে ভাতো এ মাটি মাহৰ দালি বনালে।
অ
তাৰ পাছত আকৌ তোৰ পুঠি মাছৰ ভাজিছিলে পুঠি মাছ ভাজিছিলে মানে।
অ অ,
সেয়াই খালো আৰু
অ,
এয়া দালি আছিলে তাৰপিছতো এই মাছৰ ভাজি আছিলে মোক আকৌ আজি এইফালে। খাবলে মাতি ছিলে।
অঁ অঁ
তাৰপিছত তাত মানুহ ঘৰতে মানে এইটো সৰু মাছ আনিছিলে।
অ
তাৰ পিছত দালি আছিলে আৰু এই কুন্দুলি আলু ভাজি।
উম উম।
এইবোৰ আচাৰ আছিলে আমৰ খৰিচাৰ।
অ তাকে তাকে অ, ভালে কৰিলি তেনেকেই খাব লাগে আৰু এতিয়া ইমান গৰমতনো কি খাবি আৰু
উম,
গৰমত এইবিলাক বস্তুৱে খাব লাগে। উম তাকে গৰমত এইবিলাক বস্তুৱেই খাই থাকিব লাগে। উম তাকে ঘৰত চবৰে ভাল নহয়।
এ ভাল হয় অও গা চা বেয়া যে। ক পানো ভাল হ'ব গাঁৱৰ খেতি বাতি আগবাঢ়িছা নাই।
অ অ,
খেতি কিমান আগবাঢ়িছে।
খেতি মানে তোৰ এতিয়া ইমান গৰম দিছে ন মানে ৰ'দ। তপা তোমাৰ বৰষুণ নিদিয়া হ'ল যে তাৰপিছত। তোৰ হেৰি হৈছে এতিয়া আমাৰ মানে। এই এই বাম মাটি নহয় জানো তো পানীটো নাই যে।
উম
সেইকাৰণে মানে তো অকমান মানে তিনি বিঘা চাৰে তিনি বিঘা মান ৰুই হ'ল আমাৰ।
অ অ,
উম তাৰপিছত এতিয়া মানে তো কি হৈছে। এ বৰষুণ নোহোৱাৰ পৰা ৰুবলে অকণমান অসুবিধা হৈছে।
অ
এই কেইদিনমানেতো বহুত অসুবিধা হৈছে আৰু
বাকী এনেকুৱা গৰমত এতিয়া ফল-মূল খাব লাগে। তৰমুজ
ফল-মূল মানে তো ফল-মূল মানে এতিয়াটো বতৰৰ ফল ক ' কঁঠাল আঁ--তাৰপিছত তোৰ আম এইবিলাকটো খাইয়ে আছোঁ। হ'লো মানে তোৰ অঁ
এইটো কঁঠাল খালে এনেকে
গৰম উঠে।
কিবা গা গা বেয়া হয়, গৰম উঠে। বতৰ লোৱাৰ ফলত বতৰৰ কথা ক'বই লাগিব।
অঁ ব আৰু শুন বতৰৰ ফল যদি বতৰত নাখাৱ কেতিয়া খাবি নো? বতৰৰ ফলটো বতৰতে বতৰৰ ব বতৰতে খাব লাগিব। হয় নহয় বাৰু? উম, এ উম, এতিয়া নাখালেনো কেতিয়া খাবি। অঁ, যিটো সময়ত যি ওলায় তাকে খাব লাগিব। হয় নহয় বাৰু?
উম-
তাকে, তাকে। তাকে হেৰি নহয়, কথা এটা ভাৱিছিলোঁ মই মানে
অঁ
তাই মানে আমি তোৰ আমি এনেকে তিনটা, চাৰিটামান বোলো মই যাম তাৰপিছত আৰু তোৰ মোৰ লগত দুটা যাব, তই যাবি আৰু এজনক লৈ পেলাই তোৰ লগৰ মানে এজনক লৈ পেলাই মানে আমি মাজুলীৰ চাইডলে এদিন যাম বুলি ভাৱি আছিলোঁ।
হয়, অ।
মাজুলীলে মানে মই তোৰ এ সৰু সৰুতে এদিন নে দু দুদিন গৈছোঁ মানে এবাৰ গৈছিলোঁ। তাৰপিছত মানে যোৱা নাই। বোলো মাজুলীৰ পৰা এপাক আহোগেচোন বুলি ভাবি আছিলোঁ।
সেইটোৱে। মও বোলো মাজুলীলে যাব লাগিছিলে অও।
তাকে, তাকে তহঁতে মানে এতিয়া কোনোবাই যদি হেৰি কয় নহয়, এ লগৰ যদি যাওঁ বুলি ভাৱে
অঁ।
মানে তোৰ লগৰ এটাক লৈ ল'বি।
অঁ, ল অঁ, অঁ তেতিয়া সেইফালৰ পৰা কিমান আহিবি তহঁতি?
মানে শুন এতিয়া মই যাম, মোৰ লগত আৰু দুজন যাব।
অঁ।
বোলো তোৰ লগত যদি আৰু এজন যায়। মানে, আমি পাঁচজন যদি যাওঁ মানে তোৰ গা--গাড়ী এখন, সৰু গাড়ী এখন লৈ পেলাই আমি পাঁছটা যাবলে সুবিধা হয়। হয় নহয় বাৰু?
অঁ সেইটো হয় বাৰু।
মানে পাঁচটা যদি যাওঁ এতিয়া আমি সৰু গাড়ীখনত লৈ পেলাই এনেকে পাঁচোটা যাবলো সুবিধা হ'ল আকৌ মানে আৰু পাঁচটাতকে মানে বেছিকে যাবও নোৱাৰ। মানে সৰু গাড়ীখনত মানে
কম্ফৰ্টেবলটো পাম। হয় নহয়?
হয়, মানে এতিয়া শুন। আগত যদি দুটা যাওঁ, পিছত তিনটা যেনে-তেনে যাব পাৰি আৰু চাৰিটা- পাঁচটা মানুহে উঠি যাব নোৱাৰি নহয় গমপাইছ নাই?
অঁ, টোন আৰু চাৰিটা আৰু তাতে দূৰণিৰ ৰাস্তা নহয় জানো?
এতিয়া লং জাৰ্ণিয়ে হ'ব আমাৰ। লং জাৰ্ণি মানে এতিয়া আমাৰ মা মাজুলী গোট্ গোটেই সত্ৰকখন এ গোটেই সত্ৰৰখন আমি ঘূৰিম বুলি ভাবি আছো।
অহ নহয় গোটেই সত্ৰইখন বুলি যে কওঁছো সেইযোৰ পৰা আমি এদিনতে - সম্ভৱ নহয়।
শুন মই কথাটো কৈ আছো তই শুনি ল মানে মই ভাবি আছো আমি- মানে আমাৰ খেতিটো উঠিবলৈ আৰু বেছি দিন নাই আৰু এশৰ পৰা দহ দিনমান লাগিব। উ উ উ উম। খেতিটো উঠাই পেলাই আমি যদি দহ বা, সাত দিন বা আঠ- দিনলে যদি আমি টাইম এটা লৈ যাওঁ, তেতিয়াতটো কি হব? আমাৰ, চব ফালৰ পৰা মেনেজ হৈ যাব ধৰ আমি সাত- মানে এ আমি গোটেইকেইখন সত্ৰ যদি চাওঁ সত্ৰকেইখন চাব- ত মোটামুটি লাগিব, এ- চাৰিদিন বা পাঁচদিন লাগিলে, সত্ৰ এখন গোট সত্ৰ- গোটেইখন চালোঁ তাৰ পৰা সতৰকখন চাই পেলাই- আমি আউনীআ সত্ৰ তেনেকে মখ- মুখা শিল্প এনেকৈ কিবা কিনি বনাই যে, মুখা শিল্পখিনি আমি অলপ শিকিব পাৰোঁ। তাৰ পাছত আকৌ ধৰ পিছত গোটেইখিনি বস্তু আয়ত আয়ত্ব কৰি ল'ব পাৰিম।
মিনিমাম দেই মানে সময় ল'ব লাগিব তোৰ- পোন্ধৰ বিশ দিনৰ বুজিছ নে?
এ পোন্ধৰ বিশ মানে কথাটো শুন এতিয়া- আমাৰ খেতিতটো আজৰি হোৱাৰ পিছতো আমাৰ এনেকে বেলেগ কাম নাই।
উম, কাৰণ কেলে কৈছো মই গম পালি নে নাই? আমি মানে, মাজুলীৰ পৰা আকৌ ঘূৰি আহি পেলাই আমি আকৌ শিৱসাগৰত-
মই কথাটো গম পাই আছো মানে কথাটো এনেকুৱা হ'ল- তোৰ আমাৰ এতিয়া কলেজটো বন্ধই দিলে। কলেজতটো একমাহ জুলাই মাহতো বন্ধ দিছে হয়ে নহয় বাৰু এ তোৰ মানে এতিয়া- এইসপ্তাহটো যদি আমাৰ যদি খেতিত উঠি যায়, তেতিয়া আমি- পোন্ধৰ দিন বা বিশ মানে পোন্ধৰ দিন বা মোটামুটি পোন্ধৰ দিন ধৰিছোঁ মই। পোন্ধৰ দিনততো মোটামুটি আমি এনেকে গোটেইকেইখন সত্ৰ ঘূৰিলো। মানে সত্ৰতো আমি মানে, আমাৰ অসমীয়া মানুহৰ এতিয়া শুন- অসমীয়া মানুহবিলাকে আমাৰ অসমীয়া সংস্কৃতিটো নিজে বজাই- বজাই ৰাখিব লাগিব, মানে ধৰ এতিয়াতো কোনো আমাৰ- অ, আমাৰ এতিয়া ধৰ ভাওনা বা ধৰি আদি- এনেকে গা, বাহিৰক দিব নোৱাৰিম মানে গায়ন বায়ননৰ পৰা ধৰি এনেকে গোটেই খিনিতো আমি নিজে- অসমীয়া মানুহে আয়ত্ব কৰি ল'ব লাগিব হয় নে নহয় বাৰু?
উম।
সেইকাৰণে আমি যদি মাজুলীলৈ যাওঁ গোটেইকেইখন- সত্ৰ আমি বহু বহুত কথা আমি জানিব পাৰিম, হয়ে নহয় বাৰু? বহুত কেইখন সত্ৰৰ কথা যদি আমি জানিব পাৰো তেতিয়া মানে - নিজৰে ভাল হয় নহয় বাৰু? তেতিয়া মানে আকৌ আমি মাজুলী- গোটেইকেইখন ঘূৰি পেলাই তাৰ, কচোন ক?
এই মানে সেইটো মানে ফুৰা আমি যে- এই যোৱা কথাবোৰ হব, মই কথা এটা ভাবিছিলো। আমাৰ ফালতোতো এইবোৰ আমাৰ টো- ধান খতি এইবোৰ কৰিবতো আমাৰো মাটি চাতি নাই।
এ তহঁতৰ শুন এতিয়া হ'ল তহঁতৰ চাপৰি জেগা আমাৰ ইয়াত। তো গোটেইখিনি খেতি বাতিৰ পৰা ধৰি গোটেইখিনি আমি। কৰিব পাৰোঁ আমাৰতো কোনো চিন্তা নোহোৱাকৈ খেতি বাতি কৰিব পাৰোঁ হয় নহয় বাৰু।
সেইটোয়ে।
তহঁতৰ তাত অকণমান অসুবিধা হয় মানে তহঁতৰ চাপৰি জেগা তহঁতৰ ধৰক। কেতিয়াবা ধৰল আহি গোটেইখন উটুৱাই লৈ যাবও পাৰে নহ'লে কিবা। এ' কি মানে বহুত কথা হৈ থাকে ইয়াত। তহঁতৰ তাত মানে আমাৰ- আমাৰ ইয়াৰ নিচিনা বুলিয়ে নহয় তহঁত। তহঁতৰ তাত মাটি নাই হ'লেও মাটি। মাটি নাথাকিলেও ধৰ এতিয়া তহঁতৰ তাত মানে ধান খেতিটো কৰিবলৈ মানে। অকমান আমাৰ ইয়াতকে তহঁত অসুবিধা হয় নহয় নহয় বাৰু। অ' সেইটোৱেই মানে উপযুক্ত তহঁতৰ মানে। মাটিমাহ সৰিয়হ এই মানে আলু। ৰঙালাও এইবিলাকৰ কাৰণে তহঁতৰ একদম উপযু যুক্ত জেগা অকণ। আমাৰ ইয়াত আগ তো ৰঙালাও মাটিমাহ। এ' সৰিয়হ সুবিধাকো কৰিবই নোৱাৰো নহয়। তহতৰ তাতে পাৰিবি, মানে সব জোগাতে একেটা বস্তু।
নহয় নহয়, মই তেওঁক যিটো কথা। কম বুলি কৈছিলো মানে।
অঁ।
ৱন
অঁ।
এইটো যে কিবা ড্ৰেগন ফ্ৰুট বুলি যে আছে যে।
অঁ গম পাইছোঁ, গম পাইছোঁ তই কোৱা কথাটো অঁ অ।
এইফালে তফালে ক'ৰবাত পাম নে কি ব
এ' আমাৰ এইফালে মানে শুন এতিয়া আমাৰ এইবিলাক জেগাতো। কিনিবলৈ পাবি হয়, মানে তোৰ দোকান বজাৰ বিলাকত তই ধুনীয়াকে কিনিব পাৰিবি। মানে ই। এতিয়া ধৰ তো কথাটো এনেকুৱা হয়, মানুহ বিলাকে। চব মানে গোটেই মানুহবিলাকে এই সাৰুৱা বস্তুবিলাক বেছিকে খায়।
উম।
তই কথাটো শুনিবি হা। সাৰুৱা বস্তুবিলাক বেছি মানে খাই আছে মানুহে সেইকাৰণে স্বাস্থ্যটো। অকণ নোৱে ভাল হৈ থকা নাই। হয়নে সেইকাৰণে মই ভাবিছো, তহঁতৰ তাত তৰমুজৰ পৰাত। ধৰি এনেকে বহুতো ফল। মানে তৰমুজৰ পৰা ধৰি এনেকৈ বহুত ফল। এ' মানে ঘৰত খেতি নিজে কৰা হয় হয় নহয় বাৰু।
উম উম, মই।
উম, আমি কচোন।
মানে। এ' এক বিঘা মাতিত বোলো অলপ ফল মূলৰ হেৰিকে কৰওঁ নেকি যেনেক এতিয়া গৰম দিনৰ কাৰণে।
অ' কথাটো ময়ো ভাবি আছো, মানে তৰমুজ তৰমুজৰ পৰা ধৰি এনেকে ধৰ আ। মানে আম আমজোপাহে কৰিব নোৱাৰি। এনে ধৰ তৰমুজ, অ' তৰমুজ অ' ষ্ট্ৰবেৰী।
কু পাৰি কাৰণ ড্ৰেগন ফুটোৰ মানে হেৰিটো বেছি আৰু। হয় নহয় বিজনেছৰ কাৰণে মানে ড্ৰেগন ফ্ৰুডটো ভাল আৰু।
উম তৰমুজ তাৰপিছত আনাৰস এনেকে লেতেকু পনিয়ল এনেকে মানে ত কৰ বুলি ভাবে ত এশ মানে তই এবিধ বিঘা দেৰ বিঘা এটা যদি মাটি ল মানে তৰ মোট- টামুটি আমি দুটা বা মানে সাধাৰণ কথা কবলৈ গৈছে মানে আমি দুটাই যদি আমি কামটো ভালকে যদি নিয়াৰিকে যদি কৰিব পাৰোঁ। মানে তেতিয়াতো কি হ'ব ন
মানে আমি এতিয়া তেতিয়া কি কেনেকুৱা হব এতিয়া আমাৰ আমাৰ এতিয়া যেনেকে বাহিৰৰ বাহিৰৰ ৰাজ্য পৰা দেশৰ পৰা আমাৰ এতিয়া অসমলে এইবোৰ ফল মূল চাপ্লাই কৰে হয়নে? অ তেতিয়া আমি যদি অসমীয়া এতিয়া আমি এতিয়া অস- অসমীয়া লোৱা কিমান আছো হয় নে নহয় অসমত
এ মানে শুন এতিয়া অসমীয়া গিৰিটো আমি নিজে অসমত নিজে দেখাব লাগিব। মানে এতিয়া তই যেনেকে আমি ধৰ অসমীয়াত মানে অসমীয়া মানুহে বাপ ভাওনা সংস্কৃতি ধৰ এইবিলাক সংস্কৃতি বিলাক যেনেকে বজাই ৰাখিছো। তেনেকে যদি অসমীয়া অ বজাৰখনত অসমীয়া মানুহেটো বজাৰখন নিজে ধৰি ৰাখিব পাৰিব লাগে মানে হেৰিয়ত কে মানে সবিলাক নিজৰ কামটো কৰিব
এতিয়াতো এতিয়া আমাৰ অ
মানুহবিলাক কি হৈছে গম পাইছেনে এলেহুৱা হৈ গৈছে, কিন্তু এলেহুৱা হ'লে নহ'ব মানে
এতিয়া আমাৰ এতিয়া আমাৰ এতিয়া অসমৰ এতিয়া মানে কিছুমান মানুহ এতিয়াতো বহিৰাগতত ধোৱা চাগে অনে
অ সুধোৱে, ধৰ হায়দৰাবাদ এনেকে বহুত জেগাত এনেকে তে তেওঁলোক আছেগে কিন্তু তেনেকে যদি অসমত যদি থাকি ধান খেতি ধান খেতিটোতো কৰিব পাৰিলে বহুত প্ৰফিট আছে ন মা
নহ'লে আৰে কৰিব পৰাতো বহুত কাম আছে ধান খেতি ফল মূলৰ কিবা এটা কৰিব পাৰিলে এতিয়াতো তেনেকে আহি এতিয়া যেনেকে বহিৰাগত এতিয়া মানুহখিনি এতিয়া আহি অসমতো তেনেকেই চলি আছে।
অ তেনেকে চলি আছে তাৰ পৰা আহি পেলাই আমাৰ ইয়াত কৰিব পাৰি- যে আকৌ আমাৰ মানুহ তো ইয়াৰ পা গৈ তোৰ এ বেলেগত থাকি পেলাই এনেকে কৰিবলগীয়া হৈছে সেতৰ ভাৱটো অ- অসমীয়া মানুহৰ মানে বেলেগৰ দেশতকে অসমত বহুত জে জে মানে জেগ- গা আছে কৰিব পৰা কাম মানে তোৰ অভাৱ নাই কামৰ অভাৱ নাই উ তই যদি মানে কৰিব পাৰ তোৰ বহুত লাভ আছে অসমতে লাভ আছে তই বাহিৰত গৈ তই পইচা ঘটি অনাতকে অসমত থাকি অসমীয়া মানুহে পইচা সৰহকে ঘট- টিব পাৰে গম পাইছ নাই, সেইকাৰণে মই কওঁ বোলো এনেকে যদি কাম বন বিলাক কৰো, অৱ হয়।